হেল্ল' কি এ কি কৰিম আহ এ ভাত খাইছো ভাত খাই হ'ল আৰু কিয় তুমি ভাত খালা?
অহ খালো
হেল্ল' ভাই দালি বনাইছো তাৰপিছত মাছ মাছ বনাইছো, তাৰপিছত আকৌ ভাত কেৰেলা আল ভাত কেৰেলা আলুৱে ভাজিছো, অহ মাছো পিয়াজ পিয়াজ সৰু ককে কাট হেৰিত সুননিত সুণনিত শুনি তেতিয়াহে তেনে তেনেকে বনাইছো
মিক্সাৰ নাই লগ মিক্সাৰ মিক্সাৰ
এ মিক্সাৰ চব বস্তু হেই কৰিব মিক্সাৰ চব বস্তু সেই পৰা নাযায় নহয় ইমিন খিনি বস্তু কমকে হলে গোটেই মিক্সাৰটো হেৰি হৈ যাব। তুমি কি কৰি আছা?
কম বস্তু তিনটা তিনিটা চাৰিটা হেৰি আছে বক্স আছে সৰু কাৰণে সৰু পাবি
গম পাওঁ আছে নহয় মিক্সাৰ এনেই লেতেৰা হয় যে লেতেৰা হয় যে সেইটো কাৰণে টান পাওঁ সৰু এটা আছে, ডাঙৰ এটা আছে, আকৌ মধ্যম এটা আছে আমাৰ তিনিটা আছে
অ আমাৰো তিনিটা লগৰজনী লৈ আহিছিলে তাৰে বনাও
অ ঠিকে আছে ভালে কৰিছে এইটো বস্তু লাগে নহ চব বস্তু এতিয়া পিটকা বনাই খাব কাৰণেও
জুজ চুজ বনাই খাব পৰা যায় জুজ বনাই খাওঁ এ মাছৰুম আলুৱে বনাইছিলে মাছৰুম
অ এতিয়া হেৰি মিক্সাৰ অ মিক্সাৰটোত কি জুচ বনাই খাব পাৰে নেকি
জুচ খায় অমিতা জুচ খাওঁ, অৰেঞ্জ জুচ খাওঁ চব জুচ খাওঁ
অ ঠিকে আছে এতিয়া ভাল কথা এটাই শিকিলো অ ভাল কথা কথা এটা শি- কিলো নহয় নাজানো নহয় মিক্সাৰটোত যে জুচ বনাই খাব পা লাগে
মেমু জুচ খাই থাকিব লাগিব তাত, ইয়াত নেমু পোৱাই নাযায়। সৰু সৰুহে নেমু পোৱা যায়।
আমাৰ ইয়াত আছে, ডাঙৰ ডাঙৰ নেমু। বজাৰত এতিয়া মানে, দামটোও কমিছে এতিয়া। দহ টকা খালি, দামটোও কমিছে এতিয়া। বেছি দাম নহয়, গৰম হৈছে যদিও নেমুটোৰ দাম কমিছে মানে, বেছি নহয় এতিয়া।
টকাত দুটাহে পায়।
ছটা মান দিয়ে। এ মানুহ লৈ লৈ দিয়ে আৰু, বেছি ধৰি লওক, কাৰোবাক কমকে দিয়ে, কাৰোবাক বেছিকে দিয়ে। চিনাকি হ'লে মানে ভাল আৰু।
নেমু লাগিছে নে নাই?
নেমু লাগিছে। ‌ অ' দুজোপা গছ আছে, এইবাৰ বেছি লগা নাই। এতিয়া বোলোঁ কেইটামান মাজে মাজে সময় বেছি আছোঁ, তুমি, তুমি খোৱা যদি লৈ যাবা আহি নহ'লে আমাৰ ঘৰৰ পা।
পইচা কিমান?
পইচা এহালি তেতিয়া মানে দহ টকা বিশ টকা যাক যেনেকে পাওঁ তেনেকে বেছি
এহালিত কেইটা আহে?
সেই চাৰিটা আহে।
অ' সৰুতো নে ডাঙৰটো নেমু
ডাঙ, ডাঙৰ! একেবাৰে ম নহয়, মান, একেবাৰে ডাঙৰোঁ নহয়, ডাঙৰো আছে সৰুও আছে, ডাঙৰটো বেছি দাম, ডাঙৰটো ত্ৰিশ টকা মান ল'ব, এতিয়া
ডাঙৰকেইটাৰ কিন্তু ৰস বেছি। ৰ, ডাঙৰকেইটাতকৈ সৰুকেইটাৰ ৰস বেছি ওলাই। কিন্তু দেখাত ডাঙৰ সেইকেইটা ত আমাৰ সৰুকেইটা মানে বহুত ৰস, একেবাৰে খাবৰ কাৰণে বহুত ভাল। আকৌ নেমু আছ আচাৰোঁ, আচাৰোঁ বনাই থৈ দিও নহয়। এতিয়া নেমু যেতিয়া নাইকিয়া হৈ যাব।
নেমু আচাৰ বনাইছে নেকি? কি- কি আচাৰ বনাই আপুনি?
নেমু আচাৰ বনাও, জলফাই আচাৰ বনাও। আকৌ এ বি'হ জলকীয়া আচাৰ বনাও, এই চব বস্তুৱে আচাৰ বনাব পৰা যায়। নেমুত আৰু আমি হেৰি কৰো, সৰু -সৰুকৈ কাটি অকমান অহ ', সিজাই ৰ'দ বি তেতিয়া তেল, নিমখ, জলকীয়া যি আছে, তাতে বি'হ জলকীয়া এটাও দিওঁ, তে -তেতিয়া খাই ভাল লাগে। বি'হ জলকীয়া টো আচাৰ বনাও, মানে বি'হ জলকীয়াটো সৰু - সৰুকে কাটি তেতিয়া ৰ'দত ৰ'দদ দি, তেতিয়া হ গম গোটাই- গোটাই দিলে মানে হেৰি খাবৰ সময়ত উলিয়াবলে বৰ দিগদাৰ।
দালিৰ লগত খাই বঢ়িয়া লাগিব, দালিৰ লগত। খায়। দালি নেমু ভাল লাগে, অহ',
অহ', মাছৰ লগত। আকৌ মাছ, মাংস বনালেও অকমান হেৰি জলকীয়াটো নলও। তেতিয়া তেলটোহে লওঁ। তেলটো ললেই হৈ যায়। মাংস বেছি নাখাও বাৰু। এতিয়া ব্ৰইলাৰ খাব মানা কৰিছে ডক্টৰে থাইৰইড আছে কাৰণে। সন্দ খাব মানা কৰিছে ওজনতটো বেছি হৈ গৈছতে আৰু মোৰ হেৰি ৱা।
ছিক্সটি নাইন ছিক্স। কৰক অলপ ওজনটো কমাওক।
মই মানে বয়স-বয়স মোৰ বয়সতটো। হেৰিত বয়সটোতকৈ ওজনতটো বেছি হৈ গৈছে মানে। সেইটো কাৰণ হে এতিয়া। বহুত গাত। বেয়া লাগি থাকে।
অহ ',
তুমি ডাক্তৰৰ ওচৰত গৈছিলা নে নাই?
যাম মোৰ এলাৰ্জি কাৰণে দেওবাৰে যাম। অলপ পইচা প্ৰব্লেম হৈ আছে এলাৰ্জি ব্লাড টেষ্ট কৰিব লাগ
ঠিকে আছে অহ', - অহ', তেজটো। টেষ্ট টো কৰি শিক্ষা কৰিলেহে তুমি বুজি পাবা। অ' কি হৈছে কি নাই। নহলে কেনেকে বুজিব এতিয়া যে তাত যাবা তাত-তাত যাবা। কি কি দিব খাব কাৰণে?
হয়। এতিয়া আজি প্ৰতিবাৰে প্ৰতিবাৰে বেলেগ-বেলেগ বস্তু দিয়ে। আজি কি দিব বা, লেমন ৰাইচ দিব চাগে লেমন ৰাইচ
অ' খাই ভাল লা খাই ভাল লাগে চাগে।
এ, ভাল নালাগে। খাইপেলাই খাও আৰু উপায় নাপায়।
অ আৰু মিঠাই মিঠাই মিঠাই মিঠাই মিঠাই ঠাই দিয়ে নে নিদিয়ে
মিঠাই দিয়ে ৰাতি নিদিয়ে এতিয়া ৰাতি কণী দিব কল দিব
অ হয় নেকি ঠিকে আছে ৰাতি ৰাতি মিঠাই খোৱাটো ৰাতি এনেও মিঠ মিঠাই খোৱাটো বেয়া বাও সেইটো কাৰণে নিদিয়ে চাগে তাত আকৌ খোৱা টাইম টেবুল টো বহুত হেৰি হা হয় আমি হেয়া এতিয়া আমি আও গাও জেগাত উৱা টাইম টেবুল নাই আমি যেতিয়াই মন যায় তেতিয়াই খাও এতিয়া টাউনত সেইটো নহয় নহয় একদম টাইম টাইম সেৰি হলেহে খাব পাৰে আমাৰ নিচিনা নহয় আমাৰ
বাছ জহে থাকি এ কল কৰিছে নে
নাই কল কৰা নাই বাও
ফল খ জৰ চৰ্দি মাত দিব পৰা নাই আজিয়ে হৈ কালিপুৱা হৈ আছে বৈ খাইছো বুলি কৈছা ভাত কি কোনটো গৰী
তাত মানিমুনি পোৱা যায় নে নাযায় সেই মানিমুনি খাই লৈ তেতিয়াহে হয় বৈ খাব দিবা মানিমুনিটো খালে মানে এ বাহিৰা হেৰি কাৰানে ভাল গ বিষ কাটিব আমাৰ ইয়াত মানে কি জ্বৰ চৰ উঠিলে জ্বৰ চৰ উঠিলে মানিমুনি খাই খালেহে হেৰি মানিমুনি আনি ধ ভালকে ধুই ৰস ওলাই ৰসটো অকমান গৰম কৰি নিমখ অকমান দি গৰম কৰি খাই দিলে মানে ঘৰটো ভাল হৈ যায় তাৰপিছত মানিহ ম পোৱা নাই প কোৱা নে নোকোৱা
ইয়াত জংঘল নহয় নহয় ইয়াত চব চিটি নহয় এইবিলাকত মে ম গছলিল অ
অ ইমান আমাৰ আমাৰ গাঁওৰ জেগাত মানে আগৰ মানুহে কয় আৰু আগৰ মানুহে কয় আৰু এতিয়া মানে দূৰণিটো খাই ললেহে বোলে ডক্তৰৰ ঔষধ খাব পাৰে সেয়া কৰে
যহনি পোৱাই নাজায় ইয়াত খালি ডক্তৰৰ ওচৰত গলে বেছি দিব টেবলেট দিব সেয়া
আমাৰ ইয়াত মানে কি ডক্তৰৰ অশোক গলে বেজি দিব দি নলয় বেজি বেজি লব নিদিয়ে পটককে ডক্টৰৰ ওচৰত নাযায় গাঁৱলীয়া ঔষধে বেছি কি কলে
গাঁৱৰ মানুহ বিলাক সেইকাৰণে ইমান বেমাৰ নাই
অ গাও গাওৰ মানুহ বিলাকৰ ইমান ডায়েবেটিছ বেমাৰ কিবা এইসোপা বেমাৰ চেমাৰ ইমান নাই টাউনৰ মানুহ বিলাকে ঘৰৰ ভিতৰতে সোমাই থাকে সেইটো কাৰণে বেছি বেমাৰ আজাৰ হয় আকৌ এইবিলাক বাহিৰা বস্তু নাপ পায় যে গাওৰ বস্তু চব সাৰ দিয়া বস্তু
এতিয়া আমি দুইদিন ক'পানো পাম আৰু এতিয়া ডিউটিৰ পৰা আহি কিবা এটা
বজাৰৰ পৰা পাচলি সোপা আনিলেও দেখা নাই গেলি যায়গ এতিয়া আমাৰ গাঁওৰ জেগাৰ পৰা নিলে নেগেলে নহয় গাঁও জেগা পৰা বহুত ভাল হয় তাক এ সাৰ সুৰ নিদিয়ে যে তাত আকৌ তাত আকৌ চব সাৰ দিয়া বস্তু খাই খাই মানে- বেমাৰ হৈ যায় আকৌ ভিতৰতে সোমাই থাকে আমাৰ এতিয়া ঘৰ এটা আমাৰ এটা চোতাল এখন থাকেই ডাঙৰ চোতাল এখন থাকে ওলাব পাৰে বাহিৰৰ ৰ'দটো পায়। তাত আকৌ ৰ'দ চদ নাপায় যে।
ৰদ আৰু কিনো আৰু
তাত এতিয়া আহ টাউনৰ টাউনত অনাবৰতে ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে তাত বতৰত বতাহ একোৱে নাপায় সেইটো কাৰণে বেছি বেমাৰ আমাৰ ইয়াত মানে কি ৰ'দ বতাহ চবেই পায় সেইটো কাৰণে আকৌ মাটি গছকিবই নাপায়। আমাৰ ইয়াত আকৌ মাটি গছকি চেন্দেল নিপিন্ধাকে মাটি গছকিও ফুৰিব পাৰে সেইটো কাৰণে। ভাল হৈছে এতিয়া অলপ অলপ ভাল হৈছে অলপ অলপ।
কি খাইছে?
নহয় দহ ঔষধ খাই আছো আৰু মানে। ভাল হৈছে এতিয়া বেছি ধৰিলেও ভালকে ভাল মানে এতিয়া আঁঠুৰ বিষটো আছে মানে আঁঠু বিষ আঁঠু বিষৰ কাৰণে এতিয়া ঔষধ দিছে।
কি দিছে নো বকুত ময়ো আঠু বিষ হৈ আছে। নাই ভাল হোৱা।
তোমাৰ আঁঠু বিষ ভাল হল নে নাই?
নাই হোৱা ভালেই হোৱা নাই আঁঠু বিষ হে আপোনাক সুধিছো আপোনাক
নহলে আমাৰ পিনা আমাৰ আমাৰ পিনা ফুই যাবা আহিচোন। চামচ কি খাইছো কি নাই গোটেইখিনি শিকাই দিম তেতিয়া খাব পাৰিবা ইয়া আমাৰ গাঁৱৰ গাঁৱৰ ঔষধ অ গাও ঔষধ গোটাই দিম।
বাহ ত ভালে এইবিলাক চহৰ ভাল নহয়।
আকৌ হেৰি তুলসী তুলসী আদা আকৌ জালুক গৰম কৰি খালে কাহ ভাল হয়। এটা কাহটোও চাগে ভাল হোৱাই নাই আমাৰ ইয়াত আকৌ সেই সেয়া খালে ভাল।
চৰ্দি ভাল হোৱা নাই, মাথা বি মথা বিষ বহুত, বহুত মথা বিষ অ', হ'ব দিয়া হ'ব, তাৰ পিছত ক'ল কৰিম।